হেল্ল।
অ কি কৰি আছা?
মই এনে, তুমি?
অ মইও আছো দিয়া এনে। এ বহি আছিলো অলপ এ মোবাইলত ফটো চাই আছিলো স্কু স্কুলৰ। আগৰ দিনতো ফটো সেইবোৰ ভাল লাগে ন চাই কিনা? কেতিয়াবা এনেই চাই থাক মোৰ মানে এনেই মানে মবাইলটো চাই আছিলো ষ্টৰেজ নাছিল ছিল। সেই তেতিয়া ভাবিলোঁ যে ফটো-চটো ডিলিট কৰোঁ বুলি কেতিয়া মানে ভিডিঅ'বিলাক বেছি হৈ যায় হৈ গলে তোৰ মানে ষ্টোৰেজ নাথাকে ন মোবাইলত সেই এনে আৰু চাই আছিলো তেতিয়া স্কুলৰ ফটো দেখা পালো। এতিয়া মানে মনত পৰিলা আৰু সেনেকুৱা। উ তোমাক অ অ কৰ
অ অ কৰো মইও কেতিয়াবা চাও নহয় মাজে মাজে ফটো ফোটবোৰ আৰু কিছুমান মানে ইনষ্টাগ্ৰামত আছে ত সিহত তোক দেখা পালে কেতিয়াবা কথা-চথা পাতো আৰু।
অ অ হয় এই আগৰ মানে মোৰ আছে স্কুলৰ লগ লগকেইটা আছিল চাৰি পাঁচজন মান, এতিয়াও আছে মানে কেতিয়াবা কথা পাতো ফুৰিব যাওঁ। কেতিয়াবা। আৰু এনেই কিছুমানৰ মানে বিয়া বিয়াই পাতি ললে আৰু কি মানে বেয়াই হৈ গ'ল কিছুমানৰ।
মোৰো তেনেকেই কিছুমানৰ, মানে ছোৱালীবোৰকতো আজিকালি জল্লি বিয়া দি
অ অ হয়। এই আৰু বেছি তোৰ এই গাঁৱত থকা বিলাকৰ বেছিকে জল্দি বেয়া কৰি দিয়ে সেইকাৰণে। উ এতিয়াতো মানে কিছুমানৰ বেয়া, উম অ, হয় নেকি? অ, মোৰতো মানে বিয়া হৈ কিনে মানে অ, বাচ্ছাও হ'ল এতিয়া তোৰ, উম, উম, উম। হয় সেই মানে ভাবি ন কেনেকুৱা লাগি যায় ন ইমান আগতে লগতে আছিলোঁ খেলিছিলোঁ, অঁ। অঁ, হয়। মানে সিহঁতৰ আৰু কি কি মানে ঘৰৰ পৰা প্ৰেছাৰ কৰিলেও হয়। ন তোমাৰ বেছিকে কৰি দিয়ে।
ঘৰৰ প্ৰেছাৰতে হয় মানে সৰু সৰুতে বিয়া হোৱা বোৰ কিছুমানে। মানে ভাল পাইও বেয়া হয় আৰু কিছুমানে
অ, অ, উম, উম, হয় সেইকাৰণে আৰু তোমাৰ এই যে ভাল লাগে মানে আগৰ দিনটো মানে ভাবিলে মানে এতিয়াও মানে ভাল লাগি যায় ন, এতিয়াতো আমি একো সেনেকুৱাতো যাবও নোৱাৰো ন।
আৰু নোৱাৰো উম।
আৰু টাইমটো মানে পটককৈ গুচি যায় ন সেই টাইমটো ৰখাবও নোৱাৰোঁ যে সেইকাৰণে আৰু। এতিয়াও ভাল লাগে আৰু এনে তোমাৰ মানে স্কুলত এনে ফেভৰেট চাবজেক্ট কি আছিল?
মোৰটো ফেভৰেট চাবজেক্ট হেৰি আছিলে গণিত আছিলে।
গণিত আছিলে নেকি আচ্ছা অ মোৰতো মোৰ ইংলিছ আছিলে বহুত ভাল পাইছোঁ মানে ইংলিছৰ মেম আছিলে মানে মেমকো বহুত ভাল পাইছিলো মেমে বহুত ভালকে বুজাইছিলে আৰু কিবা মানে ডাউট চাউত থাকিলে মানে মে মেমে ইমান ভালকৈ ফ্ৰেণ্ডলি মানে বুজাইছিলে বহুত ভাল লাগিছিল আৰু।
অ, অঁ, মোৰ মানে গণিতটো মানে হেৰিত ভাল লগা নাছিলে, আহ হয় কোন খিনিত ভাল লাগিলে মোৰ নাইন আৰু টেনতে ভাল লাগিলে, তেতিয়া মানে মই অ তেতিয়া মানে অকমান অ, ভালকে পঢ়া গ'ল ন যে ভালকে পাছ কৰিব লাগে তেনেকুৱা এটাই অকণ প্ৰেচাৰ আহিলে তাৰপিছত মানে টিউচন দি দিলে মোৰ হেৰি অঁ, আমাৰ স্কুলৰে এজন টিচাৰ আছিলে তা তাৰ তাতে টিউচন কৰিলো ত' ইমান ভালকে বুজালে তাৰ পিছত মোৰ ভাল লগা হৈ গলে আৰু গণিতটো তেতিয়াৰ পৰাই মানে ভাল লাগিলে।
অঁ, মোৰো এনেকুৱাই হয় দিয়া, সৰুতে যে গণিত কৰিছিলো সেইটো একো মনত তে নাই মানে সৰুতে কি কৰিছিলো উম হয় তোমাৰ
গুচি যায় সেইটো মানে মনতে নাছিলে।
অঁ, সেইটো মানে আমাৰ সৰু টাইমত মানে সেইটো বয়সত মানে সেনে ক হয় যে তুমি যি পৰিছা একো মানে মনতে নাথাকে মানে অলপ টাইমৰ কাৰণে। উম, উম, হয় এইটোৱে। তোমাৰ মানে কি হয় মানে তেতিয়াৰ সময়ত এনেকুৱা আছিল যে তুমি অকল এক এক্সামৰ টাইমতে কিবা মনত কৰিবৰ কাৰণে মানে সেইটো মুখস্থ কৰা, সেইটো তাৰপিছত এইটো পাহৰি যোৱা যায় সেনেকুৱা হয়।
এইটো মুখস্থ যি কৰিলো যি লিখিলো এক্সামত তাৰ পিছত আৰু মই পাহৰিয়ে গলো।
অ, অ, হয় এনেকুৱা মানে যেনেকুৱা এতিয়া যেনেকুৱা আমি কলেজত যাওঁ ন, কিবা মানে আমিটো বনাই লিখিম ন, সেইটোতো আমাৰ মনতো থাকি যায় কিন্তু ক মানে ইছ কুল লাইফত এনেকুৱা যে মুখস্থ কৰিছিলো কিবা বস্তু মানে পুৰা মুখস্থ কৰি কিনে লিখিছিলো আকৌ এইটো ব্ৰেইনে কি হয় যে মানে পাহৰি যোৱা যা
পাহৰি যায়, কাৰণ সেইটো আমি কৰি থকা নাযায় ন আৰু যোনটো যে বনাই লিখো আমি সেইটো নিজৰ মাইণ্ডেদিহে লিখো ত সেইটোৰ কাৰণে মনত থাকি যায়।
অ আৰু এইটোতো মুখস্থ উম হয় আৰু এই টো মুখস্থটো মানে আমি নিজকে মানে এনেকা ব্ৰেইনত প্ৰেচাৰ দি কিনে মুখস্থ কৰো আৰু সেইটোটো এক একো বুজিয়ে নাপাওঁ এনেই মুখস্থ কৰিছিলো আগতে অ। এনেই আৰু শব্দবোৰ মুখস্থ কৰিব লাগে সেইটো এনেকুৱাই আছিল আৰু সেইটো মুখস্থ কৰি অকল একজাম তেতিয়া মানে কেনেকুৱা আছিল কিবা মুখস্থ কৰো ন এটা শব্দ কিবা পাহৰি গ'লে আকৌ সেনেকু ৱা আৰু বেলেগ এঞ্চাৰ লিখিবই নোৱাৰি সেনেকুৱা হয়।
অ অ অ মোৰো হৈছিলে।
উম।
তেনেকে লিখো আধা লিখো আৰু হা প্ৰথম খিনি লিখো প্ৰ প্ৰথমখিনি মনত নাহিলে ইমান জোৰ দিও মাথাত নোৱাৰো নোৱাৰো নোৱাৰো সেইখিনি আৰু উম আচানকচে মনত আহি গ'লে সেইখিনি লিখিলো লি তাৰপিছত আৰু মাজত পাহৰি যাও কিবা আছিলে তাৰপিছত তেনেকে কে সেইটো পাহৰাৰ পিছত সেইটোতে টাইম ৱেষ্ট হৈ যায় মানে ভাবি থাকো যে কি আছিল কি আছিল তাৰপিছত টাইম ৱেষ্ট তাতে আৰু তাৰপিছত ভাবো কিয় হ'ব হ'ব দিয়া এইটো কুৱেশনটো অকমান দেৰিকে লিখিম যেতিয়া মনত আহিব লিখি থা কোতে লিখি লিখি সেইটো লিখা হোৱাৰ পিছতে টাইমটো আপ হৈ যায়, লৈয়ে যায় এইটো আধা লিখাই নাযায় তেনেকুৱাই হয়।
হয় তেনেকুৱাই হয় মইটো মানে আগতে কি কৰিছিলো তোমাৰ মানে এঞ্চাৰৰ জাগাটো এৰি এৰি মানে যোন যি যি পাৰো সেইটো লিখিছিলো এনেকুৱা কৰিছিলো তোমাৰ সেনেকুৱা হ'লেটো বহুত দেখাটো বেয়া লাগে ন কপি চেক কৰা মানে মেমহতে অ সেইটো মানে ভাল নালাগে এতিয়াটো যেনেকুৱা কলেজ লাইফত যেনেকুৱা আমি বহুত কিবা-কিবি লি লিখি দিওঁ যি যি পাৰো আগতেই লিখি দিওঁ ন উম সেই মানে সৰু থাকোতে এনেকুৱা ব্ৰেইন নাথাকে উম।
মইটো মানে স্কুলতটো খেলিব কাৰণে গৈছিলো। ক'বলে গ'লে মানে ফ্ৰেণ্ডবোৰৰ লগত খেলিম, তেনেকুৱা টিফিন খাম কি কৰিম আজি সেনেকুৱা টাইপে মই আৰু বেলে পঢ়া-চঢ়াত ধ্যান নাই আৰু। যেতিয়া আৰু নাইন, টেন পালো তেতিয়াহে মানে উম যে মেট্ৰিকটো পাছ কৰিব লাগে তেনেক তেতিয়াই আৰু ভালকে
অ অ হয় আৰু তেতিয়া আৰু সৰু তে মানে এনেকুৱা এক্সাইটমেণ্ট আছিল যে সদায় স্কুল যাওঁ সদায় মানে। সেনেকুৱা ইমান ভাল পাইছিলো সদায় স্কুল গৈ মই সেনেকুৱাই আ ছিলো মানে সদায় এদিনো নগ'লে মানে, এদিনো মিছ কৰিলে মানে বেয়া লাগি থাকে ঘৰত দিনটো ঘৰতে থাকো কো তোমাৰ স্কুলতে ফ্ৰেণ্ড আছিল গোটে গোটেই ফ্ৰেণ্ড স্কুলতে আছিল ন সেইকাৰণে স্কুলতে ভাল। অ অ তে হয় অ অ হয়। এনে কিবা মানে বেমাৰ-চেমাৰ হ'লে টো এনেই হয়। মানে স্কুল যেতিয়া মিছ হ'লে হয় উম। অ এনেইটো নিজৰ মানে, ইচ্ছা মতে মানে মিছ কৰাই নাছিলো মানে ইমান স্কুল যাই ভাল পাইছি লো আগতে সৰু থাকোতে, অকল খেলাতে ধান্দা আছিল অ।
সেইটোৱে।
অ তাকে সেইকাৰণে আমাৰটো মই মানে উম মানে মইটো তোমাৰ এই সৰুতে মানে, অ ওৱান ক্লাছৰ পৰা অ ফাইভ ক্লাছৰলৈকে চৰকাৰী স্কুলত পঢ়িছিলো ন তাতে আমাৰ মানে এ বাৰ দুটামানত খিচাৰি দিছিলে। সেই খিচাৰি খাবলৈ ইমান সেইটো মানে বহুত ভ ভালো লাগিছিলে, সেইটো খিজাৰিটো মানে খাই কিনা চৰকাৰী স্কুলৰ বহুত ভাল লাগিছিলে।
মইটো হেৰি, ওৱানৰ পৰা পুৰা মানে টেনলৈ চৰকাৰীতে পঢ়িছো ন। তেতিয়াতো আমাক ভাতে দিছিলে। স্কুলত কেতিয়াবা, ভাত দিয়ে, খিচাৰি দিয়ে। তাৰপিছত তেনেকে তো, মানে অকল জিৰণি টাইমলে ৰখি থাকো যে, কে কেতিয়া আহিব জিৰণি টাইম, তেতিয়া খাম আৰু ভাত টো। তেনেকুৱাই আছিল।
আৰু ভোকো ইমান জল্দি লাগি গৈছিল তেতিয়া ন! অ'! আৰু আমিতো মানে এইটো কি কয়, আমাৰতো এনে মাজতে যেতিয়া মানে, এনেই ঘৰৰ পৰাই প্লেট লৈ গৈছিলোঁ। তেতিয়া আকৌ মাজতে স্কুলৰ পৰা দিছিলে আৰু তাৰে পৰা প্লেট দিছিলে। উম, উম, এই লাইন লাগিছিলোঁ। ইমান লাম্ভা লাইন।
অ' অ' অ' ভালো লাগিছিল। আছিলে কিন্তু, লাইন টো মানে, খাৰা হয় হয় চবে কথা পাতি যাই থাকো আৰু। কিছুমানে এনে ঢাকা ঢাকিও কৰে যে, মই আগত যাওঁ ভোক লাগিছে তেনেকুৱা টাইপ। সেইটো ভাল লাগিছ ছিলে আৰু।
উম, উম, হয়। উম, লাইন কেতিয়াবাতে এনেকুৱা হৈছিলে, লাইন লাগি লাগি মানে খিচাৰি শেষ হ'ল বুলি কৈ দিলে মানে, ইমান মনতটো বেয়া লাগি যায়। মানে, মানে থাকেই এইটো। ভিত
থাকে সেইটো মানে এনে কয় আৰু অ' যে নাই আৰু সতম বুলি। অ' সতম টো আজি খাবলৈ নাপাওঁ তেনেকুৱা এটা ভয় আৰু। তাৰপিছত আৰু আনে, পাম এতিয়া খাবলৈ এনে।
আৰু কেতিয়াবা তোমাৰ এই কি কয়, শনিবাৰৰ দিনা মানে, এই কিবা পায়সো দিছিলে। তেতিয়া আৰু ভাল পাইছিলোঁ। কেতিয়া শনিবাৰ আহিব, কেতিয়া শনিবাৰ আহিব।
এটাত হেৰি কণীও দিছিলে। কণী খাইছিল নে? কিবা এটা বাৰত দিছিলে ৰ'বা। বুধবাৰ নে কিবা এটা বাৰত দিছিলে, মোৰ মনত নাই ইমান ভালকে, কণী দিছিলে।
উম, হয়। এই শনিবাৰে মানে, শনিবাৰে তোমাৰ মানে এই হাফ হয় ন! এক স্কুলতো, তেতিয়া মানে কি হ'ল, আমাৰ এনে পায়খ নহ'লে এৰ যে, চুজি যে থাকে কে সেইটো দিছিলে অলপ অলপ খাবলৈ। তেতিয়াতো এনে ভাত চাত খাব দিয়া নাছিলে মানে শনিবাৰটো বাৰটাতে ছুটি হয় যে, তেতিয়া এনেই অলপ অ' খুব মানে আমাক চুজি আৰু পায়স দিছিলে। খাবলৈ বহুত ভাল পাইছিলোঁ তেতিয়া। তোমাৰ এনে সপ্তাহত এদিন খাব দিলে আৰু ভাল পাইছিলে।
ক'বলৈ গ'লে খেলা আৰু খোৱাদ। তোৰ এনে খাবলৈ অ' গৈছিলোঁ আৰু পঢ়িবলৈ অ'।
ইমান ভাল লাগিছে। এই দউৰা দউৰিও কৰিছিলোঁ। আৰু তুমি পৰিছা নে! এনেকুৱা দাৱৰা দাউৰি কৰি
অ' মইতো বহুত পৰিছোঁ। আঁঠুত পোৰা ছাল গৈ উৎপাত।
অ' সেয়ে।
স্কুলত। মানে এনেকে, কিছুমানে মানে ধাক্কা দি দিয়ে যে পৰি যাওঁ, তেনেকুৱা এটাই বা আছিল ন আগতে অ, মানে ধেমালি সেই দিয়ে, একো মানে জানি বুজি নকৰে আৰু।
অ' অ' আৰু তোমাৰ সৰু থাকোঁতে ইমান আঁঠতে বেছি এইটো দোষ পাইছিলোঁ ন, আমাৰ মানে আ টো, আৰু এই হাতৰ যে এইটো থাকে যে তোমাৰ সেই কি কয় সেইটোতো তোমাৰ মানে বেছিকে ছাল যাই কিনে তাতে ঘা, ঘা হৈ যায়। সেইটোও মানে কি কৰিছিলোঁ আগতে সৰু থাকোতে এইটো ঘাতটো ওলাই থাকে, মানে এনেও লাৰি থাকো, লাৰি থাকো, উম, অ' বেছি। বেছি হৈ যায় মানে এনেকুৱা ইমান বুজা নাছিলোঁ যে। সেইকাৰণে সেইবোৰে বেছি ভাল পাইছিলোঁ অ'।
অকলে ঠিক। তেতিয়া মানে চাফাকে ৰাখো বাৰু। তেনেকুৱা মানে এইবিলাক নলগাওঁ লগাই নাছিলোঁ আৰু মেডিচিন বোৰ হয়নে?
উম, উম, হয়।
যি, হৈ যায় আৰু যেতিয়া।
অ', অ' হয় সেনেকুৱা হৈ গৈছিলে আৰু এই স্কুলত থাকোতে মানে আমি সৰুতে লবৰ পেঞ্চিলো খাইছিলো, তুমি খাইছিলা নে এনেকুৱা?
অ', অ'। ঞ্চিল খাইছিলো মই লবৰ টো মনত নাই ৰ'বা, পেঞ্চিল টো খোৱা যায় এনেকে কামুৰি কামুৰি।
অ', অ' কামুৰি কামুৰি ভাল লাগিছিলে ন কিবা এটা মানে সেইটো কিবা ইণ্টাৰেষ্ট আছে। আছিল আৰু এইটো পেঞ্চিল খাই খাই।
উম।
তাকে দিয়া ঠিক আছে দিয়া হা ৰাখো ভাল লাগিল তোমাৰ লগত কথা পাতি। দিয়া, অঁ, অঁ দিয়া।